আহ কি কৰি আছা বন্ধু তুমি?
মই এনেই বাহিৰত অকনমান বহি আছো।
অ পিছে খবৰ পাতি কেনে তোমাৰ? অ বৰষুণ দি আছে নেকি? তুম অ- বৰষুণ দি আছে নেকি তোমালোকৰ ফালে?
অ অকনমান লাহে লাহে বৰষুণ দি আছে।
অ আমাৰ ফালে এতিয়া ৰখি আমাৰ ফালে অলপ আগতে দিছিল এতিয়া খি গ'ল বৰষুণটো। ঠিকেই কথাটো গলা বাকী আংকল আন্টি কেনে আছে?
অ ভালেই আছে লাহেকে মায়ে মানে ক'লে আৰু তোমাৰ কথা সুধিছিলে মই কলো অ বহুত দিন কথাই পাতা ন ত লগত মই পাহৰিয়েই গৈছো ফোন কৰিবলে।
অ হয় নেকি আনঠি মনত আনঠিৰ মনত আছে নেকি তেওঁ মোৰ কথা।
অ আছে তো। আহিছিলা যে তুমি আগতে।
বিহুত গৈছিলো মই বহুত দিন আগত। বহুত দিন বছৰ হৈ গ'ল চোন মই ভবা নাই এ এতিয়ালৈকে মনত আছে আন্তি মোৰ কথা।
অ মনত কিয় নাথাকিব ইমান এটাই আছিলে যোনে গোটেই এটা প্লেট পিঠা অকলে খাইছিলে।
সেটোতো বেলেগ কথা আছিল। বাকী মই তোমাৰ কথা কথাটো শুনি মোৰ বিহুৰ কথাই মনত পৰি গল অ।
অ। এইবাৰ বিহুটোও ইমান সেৰেঙা হ'ল ন জুবিন দা নাই কাৰণে।
সেইটোয়ে মানে এইবাৰ ভাল নালাগিল বিহুটো মোক ইমান আগৰ দৰে। আগতে যেনেকুৱা আমি দূৰত দূৰত বিহু চাব গৈছিলো। মানে কি জানা আগতে মই বহুত বিহু চাব গৈছিলো বহুত জাগাত গৈছিলো দূৰ দূৰ জাগা গৈছিলো কিন্তু এতিয়া জুবিন দা নাইকাৰনে আৰু চাব ইচ্ছা নাযায়। মন নাইকিয়া হৈ গৈছে এইটো কাৰনে এইবাৰ কত বেলেগৰ বিহু চাব যোৱাই নাই। আমাৰ ইফালে হৈছে আমি মই ইফালেও চাব যোৱা নাই। মানে মন নগল কিয়াবা এইবাৰ বৰ ইমান মানে জুবিন দা নাথাকিলে আৰু বিহুৰ মানে এইটো আনন্দ নাই আৰু।
তাকে আমাৰ ওচৰতো ইয়াতে বিহুত তলিবোৰত বিহু অকল এদিন পাতিছে মানে এনেই শ্ৰ শ্ৰদ্ধাঞ্জলি দি থৈছে আৰু জুবিন দাক কিন্তু তেনেকৈ মানে বিহু আগতে যেনেকে পাতিছিলে আৰু সাত দিন আঠ দিনলে এতিয়া এই সেইবাৰ এনে এনেকুৱা একো কৰা নাই মানে অকল শ্ৰদ্ধাঞ্জলি খিনি দিছে জুবিন দাক সেইখিনিয়ে
অ ঠিকেই এইবাৰ মানে বহুত জাগা বিহু মানে ভালকে হোৱা নাই পিছে বিহুৰ কথা মনত পৰি মানে বহুত এটা ভাল টপিক তোমাৰে বিহুৰ বিষয়ে অলপ কথা ক'ব পাৰিম নেকি
অ পাৰিবা পাৰিবা কিয় নোৱাৰিবা
অ অ পিছে তুমি বিহুৰ বিষয়ে কি জানো অলপ ক'ব পাৰিবা নেকি বিহু মানে কেই প্ৰকাৰ হয় অলপ কি কি অলপ ক'ব পাৰিবা নেকি
অ বিহু আমাৰ তিনি প্ৰকাৰৰ এনেতো আমাৰ প্ৰথমতে ভোগালী বিহু তাৰ পিছত ৰঙালী বিহু আৰু শেষত বছৰৰ হয় আমাৰ কাতি বিহু বা কঙালী বিহু বুলিও কোৱা যায়। মাৰ ভোগালীতোটো ভোগৰ উৎসৱ। আঁ--ভোগালী বিহুত সকলোৱে মানে, আমাৰ নতুন ভৰালত ধান আহে, নতুনকৈ আমাৰ চাউল আহে সেনেকৈ আমাৰ ন' খোৱা পৰ্বও হ'য় আৰু সেইবোৰৰ মাজতে আমাৰ ভোগালী বি বিহুত বহুত ধৰণৰ পিঠা, লাৰু তেনেকৈ বহু বস্তু প্ৰস্তুত কৰা হ'য়। আৰু ভোগৰ উৎসৱ বুলি কোৱা হ'য় ইয়াকে আমি হাঁহে - মাহে খোৱা বুলি কওঁ, অসমীয়া ভাষাত। তাৰ মানে, হাঁহৰ মাংস্‌ খোৱা আৰু মাহৰ দালি এইটো ভোগালী বিহুৰ এটা মানে ম-মূল অংশ আৰু লগতে আমাৰ আঁ, মেজি মেজি জুই পা যাই আমাৰ মেজি জ্বলাই। আমি নতুন বছৰটো আৰম্ভ কৰো। মেজিৰ জুইয়ে যেন সকলো বেয়াবোৰ ধ্বংস কৰি আমাক ভাল পথৰে লৈ যাওক। লগত যে আমি আমাৰ, অঁ মেজিৰ জুই জ্বলোৱাৰ পিছত আমি জলপান খাওঁ। দৈ, চিৰা আৰু তেনেকৈ আমি উদ্‌যাপন কৰো আৰু তাৰ লগতে উৰুকা ৰাতি যেতিয়া হ'য়, ভোগালী বিহু তে- তিয়া আমি উৰুকাৰ আগদিনাখন আ এইটোও আমাৰ প্ৰথা আছে যে আমি কাষৰ ঘৰৰ মানুহ ঘৰ, জেওৰা চিঙি, জেওৰা চুৰকৰি আনি আমি সেইটোৰে আমি অঁ, মানে উৰুকা হাজটো খাওঁ আৰু তাৰ খৰিৰে, সেইটো আমাৰ প্ৰথা হয়। তাৰ লগতে আমাৰ ৰঙালী বিহু অঁ আমাৰ যেতিয়া নৱবৰ্ষ হয় নৱবৰ্ষৰ আমি ৰঙালী বিহুৰে আমি উদ্‌যাপন কৰো আৰু আমাৰ
যিটো উৎসৱৰ মূল মন্ত্ৰটোৱে হ'ল আমি ৰং কৰা আৰু আমি আনন্দ কৰা। তেনেকৈ
অঁ, তুমি ঠিকেই কৈছা কথাটো।
অঁ
মানে এনেকুৱাই ভোগালী বিহুত, মানে তুমি যে ক'লা, এনেকুৱা পিঠা -চিঠা খাই, বনাই এনেকুৱা মিত মেজি-চেজি, জুই জ্বলাই। কথাটো তুমি একদম শুদ্ধ ক'লা। এনেকুৱা মানে, আমাৰ অসমীয়া জাতি মানে পৰম্পৰা মানি আছে।
নাই ভালকে।
কি কৈছা?
তোমাৰ মাতটো ভালকৈ অহা নাই।
অ, এতিয়া আহিছে?
অঁ, এতিয়া আহিছে।
অ, অ। মানে তুমি যি কৈছা ঠিকেই ক'লা কথাটো। মানে যেনেকুৱা ব'হাগ, ব'হাগ বিহুত আমি মেজি জ্বলাও, মেজি বনাও, মেজি পিঠা- চিঠা এনেকুৱা সেইদিনাৰ পৰা ভোগৰ উৎসৱ মানেটো আমি মা--মাংস- মাছ পুৰা সেইদিনা মানে, পিক পিঠা-চিঠা দি ভৰা, মানে সেইদিনা ভোগালি বিহুত খায়। আৰু ঠিক সেনেদৰে ব'হাগ বিহুত আমি যেনেকৈ বিহু নাচো, সংগীতৰ এনেকুৱা পৰিৱেশন কৰো, সে সেনেকুৱা আৰু তুমি ঠিকে ক'লা, ঠিকে কঙালী বিহুত আমি যেনেকুৱা চাকি -তাকি দিওঁ আৰু ঠাই খেতি বাতিৰ কাৰণে যাবি থাকি থাকি দিয়ে এনেকুৱা বহুতো তাতে প্ৰসাদ চসাদ দিয়ে তুলসীৰ পাছত এনেকুৱা অসমীয়া জাতিৰ এনেকুৱা পৰম্পৰা আছে ঠিকে কৈছা আৰু তুমি কথাবোৰ পিছে তুমি বহাগ বিহুত যে আমি যে নাচিছিলো যে মনত আছেনে কথাসমূহ, আমি যে আগতে বিহুত যে সৰু থাকোঁতে আমি নাচিছিলো যে
অ এয়া বহুত দিন হ'ল ন
অ আমি বহুত সৰু আছিলো ত,, কথাটোৰ মনত নাই চাগে মই ভাবিছো মনত আছে নেকি এতিয়াও তোমাৰ
মোৰ বহুত ভালকে মনত নাই কিন্তু অকনমান অকনমান মনত আছে। এই। যেতিয়া টঙালি খন তুমি বান্ধিব পৰা নাছিলা টঙালি খন খুলি খুলি যোৱা আছিলে
অ অ এই নকবা এইবোৰ মানে এইবোৰ সৰু আছিলো নহয় ত ইমান ভালকে যা জনা নাছিলো মই এইবোৰ কথা কথা কেনেকে কি আছে এতিয়া জানো এতিয়াতো আৰু মই এইবোৰ এৰি দিলো বিহু চিহু মই এতিয়া এৰিব লগা হৈ গল তাৰ এইবোৰ নকৰো এৰি দিলো তই এতিয়া তুমিয়ে এতিয়া ডান্স কৰি আছা নে নাই পিছে?
কৰো কেতিয়াবা কেতিয়াবা কিন্তু আগ আগৰ দৰে নাই যেতিয়া সময় পাওঁ তেতিয়াহে অকল এতিয়া পঢ়াৰ কাৰণে ইমান সময় নাপাওঁ আৰু
অ হয় নেকি? কথাটো পিছে কথাটো তুমি ঠিকে কলা আজিকালি পঢ়াবালা মানে পঢ়াৰ কাৰণে মইও মানে মানে সময় নাপাওঁ আগতে মানে বিহুৰ ইমান মানে পাগল আছিলো বিহুৰ সময় আহিলে একদম বিহু বিহু বিহু গাত লাগি যায় একদম নাচ চি দিওঁ আমি সেনেকুৱা আছিলো এটা সময়ত, কিন্তু আজিকালি আৰু কি ক'বা আৰু মানে সেইটো আগৰ দৰে মানে এতিয়া চবে মানে নোলাই আগৰ দৰে আমি আমি আগৰ বন্ধু বিলাকে কিমান বিহুৰ কাৰণে নাচিছিলো এনেকা ফুৰিব গৈছিলো উৎসাহ আছিল এতিয়া মানে আৰু সেইটোৱেই লাহে লাহে নিজৰ নিজৰ জীৱনত ব্যস্ত হৈ গ'ল ত এতিয়া সময় নোপোৱা হৈ গ'ল কোন
তাকেই আমি যে আগতে চোতালে চোতালে বিহু মাৰিব যাওঁ আমাক পইচা নিদিয়ে চাউল দিয়া আছিলে মনত আছে নে
অ অ সেইবোৰ কথানো কেনেকে পাহৰিম চাউল দিয়ে ত চব্জি দিয়ে দালি কিবা কিবি ফল মূল খাব কাৰণে কিবা কিবি চাহ দিছিল ভাল লাগিছিল কিন্তু সেইবোৰ দিনটো আৰু কেতিয়াও ঘূৰি নাহে কিন্তু
তাকেই আজিকালিতো বিহু চোতালৰ বিহু মুকলি বিহু নোহোৱাই হৈ গল
আছে মানে আমাৰ ইয়াতে মানে চহৰৰ চহৰৰ অঞ্চলত নাই এতিয়া বৰ্তমান এইবোৰ গাঁও অঞ্চলত বেছিভাগ দেখা যায়
তাকেই আমাৰ চহৰৰ মাজৰ বিহুবোৰ এতিয়া হয় টিভি চেনেলত নহয় আমি ষ্টেজৰ মঞ্চতহে চাব লাগিব আমাৰ আগতে আমি যে চোতালে চোতালে বিহু মাৰিছিলো তেনেকুৱা এতিয়া প্ৰথা নাই আৰু
সেইটোয়ে বেয়া লাগে এইবোৰ কথা কিন্তু বাৰু কি কৰিবা আৰু মানুহবোৰক সময় নোপোৱা কৈছে এতিয়া এনেকুৱা হৈ গ'ল আৰু সময়ৰ অভাৱৰ কাৰণে আৰু এতিয়া মানুহবোৰ ইমান ব্যস্ত হৈ গ'ল দেখাই পালা তুমি কামত সকলোৱে ব্যস্ত হৈ গৈছে উ আমি নিজে আমি এতিয়া কামত ব্যস্ত হৈ গ'লো স খবৰ কাৰণে। সময় নোপোৱা হৈ গ'লো ন। বাকী আৰু এইবোৰ বিহুৰ কথা আৰু
তুমি আগৰ দৰে গান বোৰ লিখা নে বিহু গান বোৰ।
অ এতিয়া ইমান আগৰ দৰে নোৱাৰো মানে লিখো মানে বহুত কম আজিকালি লিখা যায়। আৰুতো বহুত লিখিছিলো মই।
আহ মইও কেতিয়াবা কেতিয়াবা লিখো কিন্তু সময় নাপাও আৰু যেতিয়া সময় পাওঁ তেতিয়াও হয় কিবা বেলেগ কাম নাম থাকিব নহয়বা লিখিবলে মনো নাযায় কেতিয়াবা।
ইমান কামৰ মাজত ইমানেই ব্যস্ততা যদি অকনমান সময় আজৰি পাও সেইটো। নিজে টোপনি মাৰিবলে বা কিবা তেনেকুৱা মানে হে কৰিবলেহে মন যায়। কিন্তু লিখিবলে মনটো বহুত কম তেহে যোৱা হৈছে আজিকালি
উম ঠিকে ক'লা তুমি বিশ্ব কথা শু সেইয়াই সেনেকুৱা লাহে লাহে এতিয়া বিহু বাকী ভোগালী বিহুত কি ভোগালী বিষয়ে কোৱাচোন তুমি যে আমি যে এই কথাটো কেনেকৈ হ'ল হাঁহি উঠে কথাটো মনত পৰিলে এতিয়াও মোৰ তোমাৰ মন আছেনে নাই ভোগালী বিহুত যে আামি যে এই যে আমি তুমি আমি আৰু আমাৰ বন্ধুকেইটাই যে এই বন্ধু বিলাকে যে গৈছিলো ম চুৰ কৰিব কাৰণে যে জেওৰা চুৰ কৰিব তাত আমি যে ধৰা পৰিছিলো মনত আছেনে কথা সমূহ এতিয়াও
ধৰা পৰাৰ পিছত যে কৈছিলে যে তহঁতক ৰাইজৰ সন্মুখত দিম আমি গৈছো আমিতোক পৰম্পৰাহে মানিছো জেওৰাটো চবেই চুৰ কৰে
পৰা নাই নহয় কৈছিলো যে আমি
তাকে
হ যি গালি দিছিলে আমাৰ এনেকুৱা নকওঁ এইবাৰ পিছত যাবও দিছিল মই ভবা নাছিলো যাব দিব মই ভাবিছিলো ঘৰৰ সকলো মানুহবোৰক মাতি পেনে শুনা আমাক গালি দিব আমাৰ ঘৰত এনেকুৱা মানুহজন ভাল আছে নিশ্চই আমাক আছে একো নকয় কিনে এৰি দিলে ল। হয় লাগিছিল না নালাগিছিল তোমাৰ সেইদিনা সেই কথাটো মানে কৰি এতিয়া ভয় লাগে নাই যদি ঘৰত যদি মাতি দিলে ঘৰৰ মানুহক যদি মাতি দিলে কি হল হয় আমাৰ
ঘৰৰ মানুহে মাতিলেও কিন্তু ঘৰৰ মানুহেও বুজিলে হয় যে জেওৰা চুৰ কৰাত। একো বহুত ডাঙৰ চুৰ কৰা নহয় আমিতো তেওঁৰ গৰু তেওঁৰ ছাগলী। সেইবোৰত হাত দিব যোৱা নাই অকল জেউৰা খনৰ পৰা দুডেল লাঠিহে লৈছো।
এইটো এনে পৰম্পৰা বিহু ব'হাগ বিহুৰ পৰম চৰি মাঘ বিহুৰতো পৰম্পৰা হে হয় এইটোটো আৰু উৰুকাৰ দিনা চবেই মানে এইটো বেছিভাগ গাও অঞ্চলত দেখাই পোৱা আজিকালি জেওৰা চুৰ কৰা এতিয়াও চলে ম আমাৰ গুৱাহাটীত এতিয়া বৰ্তমান মানে চহৰৰ এলেকাত এইবোৰ এতিয়া মানে ইমান নাই আৰু
তাকেই আমাৰ আমাৰ চহৰত এতিয়া সকলোৰে লোহাৰ গেট যে আমাৰ ইয়াতে জেওৰা দিয়া মানুহেই নাই।
সেইটোয়ে ঠিকে ক'লা আজিকালি মানে এই আগৰ দিনত না মনত আহে এতিয়াও উভতি যাব মন আছে নে তোমাৰ আগৰ দিনবোৰত? যায়নে নাযায় উভতি যাব?
যায় কিন্তু এতিয়াৰ দিনবোৰ সিমানো বেয়া নহয় বুলিও নিজক সান্তনা দি থওঁ আৰু কাৰণ উভতি যোৱাৰ